উম
উৰুমিত এক চেকেণ্ড মাতটো শুনা পাইছা ক্লিয়াৰ আহিছে
পিষ্টল ক্লিয়াৰ
কি কৰি আছিলি
মই আছো এনে আছো ক তই
মই এনে বহি আছো ৰ জিমৰ পৰা আহি
অ যেমহিত কছাহ কি মাৰছা আজি
আজি মই সেই মাৰিলোঁ ষ্টেজ মাৰলোঁ আৰু টাইছেপ
হয়
অ
তেছ পুৰা পাম হৈ গৈছে
পামটো জিমততো গমেই পা পাম থাকে বুলি জিমত কিন্তু ঘৰত অহাৰ পিছতে বস্তুটো কমি যায়
হয় নেকি
হয় হয় বাকী চাহ তাহ খালী নে নাই
খানাতে আছো আৰু কিবা এটা বাচি আছো
কি হালি কৰিলি
একো হোৱা নাই
তনে গধূলি আকৌ নাহা নেকি
এ নাটকে আকৌ খাব লাগা হয়
হয় নেকি
উম
নিজ যে বনাই হাবি ৰুটি চুটি বনাবি তাৰপিছত ইমান ৰেচিপি বনাবা জানাই তই চোন যেতিয়াও বেংগ'ৰাইজ বনাই আছিলি
নাম ৰ এই আছে মায় মিটিঙত আহি দিব যে মৌচলি?
মৌচলী কি বস্তু?
নাজ না এইগিলাক।
নাই অলপ কচোন?
মৌচলিত মানে চব মিক্স থাকে আৰু টোৰ কনফ্লে্স থাকে ঔৎচ থাকে। ড্ৰাই ফ্ৰুট-ড্ৰাই চুইটছ বিলাক থাকে বাদাম-চাদাম মানে এলমণ্ড থাকে। কচমিচ থাকে তাৰপিছত ব্লুবেৰী থাকে ফেচিয়া চিডছ ব্লাকবেৰী এইগিলা চব মিক্স থাকে। এই তুল গাখীৰৰ লগত খাওঁ এটো।
সেইটোত?
এই ভৰপূৰ প্ৰটিন।
উম'-উম'-উম'। বাকী আজিকালি যে ইনভেষ্টমেণ্ট এপ খোপা ওলাইচি। ততে ইনভেষ্ট কৰাটো কেনে, ভাল না বেয়া?
কেনেকা কোন এপৰ কথা ক'ব লাগিব টোক?
যেনেহেন ট্ৰেডিং চেডিংটো বাৰু ইনভেষ্টমেণ্ট বুলি ক'ব নোৱাৰা।
ট্ৰেডিংটো বেলেগ টো ষ্টক মাৰ্কেটত ট্ৰেডিং কৰাটো সেইটো বেলেগ।
অ', সেইটো শিকবা লাগব। এনে কিছুমান যে ইনষ্টাগ্ৰামে চামে আহি থকা যে। ইমান ইনভেষ্ট কৰি ইমান ৰিটাৰ্ণ দিব এইবোৰ সঁচা নেকি?
নাই-নাই এইবিলাক মিছা।
এইবোৰত চাগে পইচা মাৰি দে নাই, অলপ পইচা দিব প্ৰথমে লোক দেখাবৰ কাৰণে তাৰপিছত আকৌ মাৰি দিয়ে।
উম'-উম', হেনকাই।
উম', বাকি খেল চেলা ছাই আছা?
অ', খেলা চালো। এইবাৰ আই পি এল চালো। আৰ চি বি বেক টো বেক চেম্পিয়ন। গুৱাহাটীত তিনিখনে চাইছোঁ।
চাইছা? মই মানে ষ্টেডিয়ামৰ পৰা চাই পোৱা নাই। কেনে লাগে চাই ষ্টেডিয়ামত?
মজা লাগে মজা হাল্লা হৈ থাকে পুৰা একদম। ক্ৰিকেত টোক কেনেকা লাগে একদম ফালতু চিট ভি আই পি লেভেল?
এনে অলপ মিড ৰেঞ্জৰ চিত্ৰত য'ত ভালকে দেখা পায়।
ভালকে দেখা পায় সে আৰু। ভাল ছয়-ছয় সাত হাজাৰ মানত পাই যাবি এইটো ধুনীয়া।
হেৰি খানাটো ইনক্লুডিং থাকে নেকি?
খানা নাথায়। খানা টোৰ ভি আই পি বিলাকত থাকে একদম লঞ্চত।
ভি আই পি টিকেট কিমান মান হ'ব?
অ, এইবিলাক বহুত দাম, ত মেথছ লৈ থাকে যদি হাই ভলটেজ মেথছ তেতিয়া বহত দাম হয়। পাৰ্টিপেট থাকিলে বহুত দাম হয়।
হৈ নেকি?
উম'।
অ', ঠিকেই আছে। বাকী ক কিবা?
এইটো আই পি এল কে কেনে লাগিলে চাই?
আই পি এলটো মোৰ চাই ভালে লাগে দেচোন, আই পি এল বোলা বস্তুটো মানে যেতিয়া চাই থাকো ভাল লাগে। মানে বাকীকেইদিন দেচোন সোমবাৰ পৰা শুক্ৰবাৰলৈকে এখন মে থাকে শনিবাৰে আৰু ৰবিবাৰে দু কাণ দুখন থাকে‌। ভাল লাগে বঢ়িয়াকে। দুপৰীয়াৰ পৰা বহুত চাও বঢিয়াকে। কিবা কিবি খাও, আই পি এলৰ কেইদিন চুইগি টোইগিটো অফাৰ চলি থাকা না আৰু। এংকেই আৰু। চাই কিনে খাই থাকো। কিন্তু যেতিয়া আই পি এল শেষ কৰব কাৰণে একোৱে নাথখে, কি কবি আৰু সেইকেইদিন যে দিনকেইটা কেনকে যায় এনেহেন লাগে। কাৰণ চাৰে সাতটাৰ পৰা চাই চাই অভ্যাস হৈ যায় না। এতিয়া আই পি এল নাথখিলি কি কৰো কি নকৰো লাগি থাকে।
হৈও দে।
উম এতিয়া আৰু কিবা এইকেইদিন খেলাও নাই সেনকে, অহা বছৰো অ ওমেন ৱৰ্ল্ড কাপ চলি আছে। অহাবছৰ মেন ওৰ্ল্ড কাপ হ'ব না।
অদিয়াইহঁতৰ ইণ্ডিয়াৰ ইংলেণ্ডৰ অডিয়া আহিব নহয়।
অ সেইখনত বিৰাট কোহলি খেলব না।
বিৰাট কোহলি খেলব।
লগতো সি মিচিং আছিল ইনজুৰিৰ কাৰণে।
অ আইচটিংৰ প্ৰব্লেম আছে।
অ সেইয়ে। বাকী ভাত চাত বনালি না কি?
উম ত কেইটা বাজিছে তনতৰ দুটা। আমাৰ ফালে কিন্তু দছটামান বজা নাই, আমাৰ ফালে সাতটায়ে বাজিছে।
বেছি লেবেল দি আছ নাকি?
ধৈ আছা নাই
কথা, কথা ভালকে কবি। গম পাইছা নাই কি হ'য় মি। হা তোক মই এতে ফ্ৰীতে কথা পাতব মাতা নাইটো গম পাইছা?
হা?
তোক এতে মই ফ্ৰীতে কথা পাতব মাতা নাই। গম পাইছা নে নাই? আ আচি টকাকে পাবি, আচি টকাকে।
উ ইমান পইচা কাটে। হু হু এই এপটো ইমান পইচা কাটে বে।
অ বে মোৰো ব বৈদ্য খং উঠি যায়। যিমান পাবা লাগে হিচাপত নেদে।
পেমেণ্টটোত চালো হা।
কিমান দিছি?
মোৰ পইচা এক টকাও সোমোৱা নাই এতিয়ালকি।
এনে পেণ্ডিঙত থাকে।
আ পেণ্ডিঙত মোৰ প্ৰথম একাউণ্টত দুইশ বত্ৰিশ টকা দিখেই আছে।
ই হি মোক আঢ়ৈশ টকা দিছে মাত্ৰ।
ভাব। মই কি মই কি ফাল্টু কৰচি।
তাতে পইচা নাপাতে যাতে চিনটোৰ হুকোচ কোচ যে পইচা দিবা দেই‌ লাগব নহ'লে। একাউণ্ট বেন কৰি দিব গোটে। কিন্তু হেৰি এইটো কি বুলি কয়। কামাখ্যা মাৰ শপত চপত খায়
বাকী এইবাৰ বোলে অসমত আছাম প্ৰিমিয়াৰ লীগ হ'ব। আগষ্ট
অ শুনচো ৰ মইও।
কোনচা মানে টিম চিম, টিম চিম হৈ গ'ল বনোৱা। আঠঠা টিম হৈ গেল।
কেনে আন ধৰণৰ মানুহখোপা খেলব।
এতিয়া অসমৰ প্লেয়াৰ আছে না বহুত।
অসমত যোনে মানে ক্ৰিকেট খেলে মানে
আহ-আহ-আহ। অলপ ভাল চাই প্লেয়াৰ বিলাক আৰু।
ক'ত হ'ব খেলাখান?
খেলা গুৱাহাটীতে হ'ব। বাৰছাপাৰাতে হ'ব গোটেই খান খেলা।
অ আমাৰ তিনি খন ষ্টেডিয়াম আছে বাৰু।
উম।
ঠিকে আছে বাৰু।
আঠটা দিম হৈছে এক আগষ্ট আগষ্টৰ এক তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব প্ৰগ্ৰাম।
ইমান জলদি ষ্টাৰ্টে কি খালা চালা চাহ মানুহ। বনালা নহয় না এনে মানে নামৰ কাৰণে খুলি থৈ দিছে।
হ'ব হ'ব অপেন হ'ব মানুহ হ'ব অলপ।
ঠেলা সেচা মানুহ হ'ব কি টিকেট চিষ্টেম না নে ফ্ৰীত দেখাব।
ফ্ৰীত কিয় দেখাব আৰু টিকেট চিষ্টেমে হ'ব পইচা ক'ত পৰা হব তেন্তে ফ্ৰীতে দেখাই দিলে
সেইটো হয় দিয়াচোন বাৰু পইচাৰো কথা আছে সিহঁতৰ। উম উম উম।
নলিব দেৱজিত দাই হালি দিবিচন কেনেকে চলাব। ডাবজ দিয়ত হাৰ্লিক বি্চন চলাব লাগিব। দেৱজিৎ চৈক্‌ -চিনি নাপাৱ তই?
কোন হ'য় এইটো?
তই সেইবিলাক গমেই নাপাৱ। আই পি এল চাৰ্ত হ'য়।
কোন দেৱজিৎ অ, দেৱজিৎ শইকীয়া। গম পাইছো, গম পাইছো অ, বি চি চি আই যে কিবা?
উম
উম, উম গম পাইছো।
তাৰ হাৰ্লি টিভিত চন হৈছে তাৰ ভাগৰ
হ'য় নেকি?
সেইকাৰণে চাব লাগে এইবোৰ।
অ ঠিকে আছে দে?
বাকি, এইবাৰ বৈভৱ চুৰীয়াৱঞ্চিক কেনেকা ফালে ৰাখিছে।
চুৰীয়াৱঞ্চি কিন্তু মাৰছে দে সি। গেইলৰ এইবাৰ ৰেকৰ্ডে ভাঙি দিলে কিন্তু সি। যি মাৰ দিছি। সেইখন মেছ্‌ত যদি সি নাই, নাই ভাঙা নাই। চিক্সৰটো ভাংছি কিন্তু চেঞ্চুৰিতটো নোৱাৰি।
চেঞ্চুৰিত টো নাভাঙিল। ভাঙি দিব আও এইবছৰ।
অ, এইবছৰ ভাঙিব পাৰে কিন্তু আহাবছৰ জয়সাগৰ বেলেগত যাব বুলি শুনি আছো।
অ, জয়সাগৰ, ৰাজ -মুম্বাইত যাব মুম্বাইত পৰা হাৰ্দিক আহিব ৰাজস্থানত
অ, সেনে হেন শুনি আছো আৰু এতিয়া এইটো ৰিষভ পাণ্টটো দিল্লীত গেলে। কুলদীপক পঠিয়াই দিছে। এ হেৰি, যোনে যোনে মানে হেৰিত লাক্ষ্ণৌ কেপ্টেইনশ্বিপ আছিল সি চোন দিল্লীতে ঘূৰি আহিছে। গেল, ৰাহুল গেল দিল্লীত আহিল। ঋষভ গেল দিল্লীত আহিল।
সেইটো, এইবাৰ বা কাক কেপ্টেইন কৰে?
কে, ৰাহুলক কৰাব বুলি শুনি আছো দিল্লীৰ কেপ্টেইন।
নহয়, নহয় লাক্ষ্মৌৰ কেপ্টেইন কাক কৰাব?
লক্ষ্ণৌৰ কেপ্টেইন কৰাব পাৰে জয়সিং, ঋষভ অপচন আছে তাৰপিছত নিকোলাছ পুৰাণ আছে আৰু মিছেল মাৰ্ছ আছে আৰু মাক্ৰাম আছে এইকেইটা অপচন আছে।
ও
হেতৰ ভিতৰতে কোনোবা এটাক কৰাব চাগে
উম ও অপচন আছে।
কিন্তু সেই টিমটোৰ কি কবি আৰু বলিং ভাল। হেঁতৰ মানে বেটিং অৰ্ডাৰে কলেপচ্‌ কৰে। এতিয়া চেম হেঁতৰ নিছিনা গুজৰাত টো একে টপ থ্ৰী আচলতে গুজৰাতটো সেই কলেছ কৰি যায় মানে গোটেই টিমটোত। লৱাৰ অৰ্ডাৰৰ কামেই নাই আৰু মিডিল অৰ্ডাৰ
সেইয়ে আৰু
হাঁ।
এনেকাই আৰু।
এনেকাই নাকি?
এইবাৰ ৰেকৰ্ড বহুত থেইছে আৰু এম পি এল চাই আছ নে নাই?
ই এম পি এল এ, ই এম পি এল।
মধ্য প্ৰদেশ লীংগ।
নাই। চাৱ নাই?
এ না নো চাবি ৰাজত পাতি ত থকাত কে মাত দে।
হয় নাকি?
উম।
কোনি-কোনি খেলে তাতে? কি-কি টিম আছে?
ৰাজত এ কিবা-কিবি টিম আছে আমাৰ। ৰাজত পাতিদাৰ খেলে। ভেংকেটেছ আয়াৰ এই আমাৰ এইবিলাক এইগিলাখান, বেলেগ বেলেগ প্লেয়াৰ বিলাক খেলে আৰু এতে এ আই পি এলত। খেলা প্লেয়াৰ বিলাক এইবাৰ খেলছে তাতে।
অ, অ কিবা কিবা সেই চেম্পিয়ন লীগ নে কি আহিব বোলে? আই টিমটো যাব।
চেম্পিয়নছ লীগ
চেম্পিয়ন লীগ আহিব বোলে চোন। যোন যোনকেইটা টিম মানে চব মানে কান্ট্ৰীৰে যিকিটা মানে সেনেহেন তে লীগ পাতে তাৰে চব টিম কেইটা থাকব। ধৰ চাউথ আফ্ৰিকা যেনেহেন এছ এ টুৱেণ্টি পাতে। তাৰপিছত ইফালে যেনে বিগ বেচ লীগ পাতে। তাৰে উইনাৰ কেইটা খেলব নেকি। ব টিমৰ আইব বুলি শুনছোচোন। আৰ চি বি খেলব ক'ত হব এইটো নাজানা কিন্তু। কিন্তু কেইদিনমান আগতেই ওলাইছে চেম্পিয়ন লীগ হব বুলি।
এইটো ডিস্কাছ কৰিবা লাগব নেক্সট।
চেম্পিয়ন লীগ মানে হ'লীটো কাৰণ চেম্পিয়ন লীগত তোৰ আৰ চি বিৰ যিকেইটা প্লেয়াৰে খেলে, তাৰে কিছুমানে মানে চেম্পিয়ন লীগৰ টিমতো খেলে। এতিয়া মানে কি হিচাপত টিমটো ভগাব নাজনো আৰ। চি বিত খেলবা মন গ'লে খেলবা পাৰব নেকি না সেইকেইটা টীমত খেলবা মন গিলে খেলবা পাৰিব। এনে হেনকে নেকি?
এছিয়ান গেমছো হ'ব বোলে। এছিয়ান গেমছোতো বোলে এ- তে- ক্ৰিকেটছ নিব এইবাৰ।
অ' শুনছোঁ ৰ'। অলিম্পিকত না?
অলিম্পিকততো হ'ব। এছিয়ান গেমছতো নিব বোলে।
অ' অলিম্পিকৰো হ'বচোন। এই ই জাপানৰ লগত হ'ব নেকি ইণ্ডিয়াৰ? জাপান- জাপান না চাইনা কিবা এটা টিম আছিল ৰ'।